তাৰপাছত তোমাৰ মোৰ এটা জমনি কাহিনী শুনা মানে মই তোমাৰ এঘৰ মানুহৰ ঘৰত এই ভাড়া বিচাৰি গৈছিলো দেই মানে মানুহজনীয়ে কলে ওপৰত যোৱা ভণ্টি ভাড়া, ভাড়া ৰেন্ত বিচাৰি গৈছিলো হা, মা মানুহজনীয়ে কলে ওপৰত আ জোবো মোৰ মানে মিষ্টাৰ তুমি তাতে গৈ পেলাই কোৱা, মই গ'লো মানে গৈ পেলাই মই তাৰমানে এটা সৰু একদম কুকুৰ একদম সৰু কুকুৰ, মই গমেই পোৱা নাই মোৰ গছকতে গলে হয়। জানানে! মোৰ পৰিসৰ পিলাইছ ঘৰি আছিলে সি তাৰমানে ঘৰৰ ভিতৰত নহয় বাহিৰত আছিলে ইমান সৰু কুকুৰ মানে মই কিবা কৰিহে মই তাক গছকি নি দিলো তাৰমানানে মই উ মই নাজানো ন সিহঁতৰ ঘৰত যে কুকুৰ আছে আৰু মানে ডাঙৰ নহয় একদম কমানমানি কুকুৰ, কৰবাৰ পৰা আনিছে চাগে মই সেইটো কথা মানে কবলৈহে মই ইমান সৰু কুুৰ কুকুৰ দেখা নাছিলো। উ! সেইটো আৰু এ মানে মোৰ বহুত হাঁহি উঠিছে মই বোলো এইটো মোৰ গছকত পৰিলেই হয় যদি, মৰমো লাগে। এ বহুত ধুনীয়া হয়। একদম সৰু এইটো বেলেগৰ পায় নেকি আমাৰ ইয়াতটো নাপায়
পায় পায় পায়।
হয় নেকি?
হয় প গুৱাহাটী যাব
অ ', এইবিলাক কিমান দাম বা? এইবিলাক একদম সৰু বিলাকৰ,
এইবিলাকৰ এইট থাউজেনড, টেন থাউজেনড।
আচ্ছা, সিহঁতে চাগে বেছি দিন নাথাকে চাগে ন? এবছৰ মান থাকিব চাগে ন?
অহ,
অহ আছেতো চাগে তিৰিছ চল্লিশ বছৰ মান থাকিব।
মই ভাল পাওঁ খুব লাভ বাৰড টো খুব ভাল পাওঁ কিন্তু ভাল পালে কি হ'ব মই নানো কিয় জানানে এতিয়া চোৱা মই তাৰমানে ৰাতিপুৱাই ওলাই গুচি যাওঁ কামত, মানে- মানে মোৰ ইমান সময় মই যদি কিবা কাৰণত টাইমত খানা নিদিওঁ পাপ লাগিব ন', সেই -সেই কাৰণে মই নানো, আৰু মই যদি ধৰা কিবা কাৰণত এতিয়া মোৰ টেনচন থাকে অফিচৰ টাৰ্গেট কেনেকে কাম কৰো এইবিলাকে টেনচন থাকে মোৰ মূৰত, যদি মোৰ এইফালে পাহৰি যাও মোৰ পাপ হব সেই কাৰণে মই নানো তাৰ মানে, এইবিলাক এনেই মোৰ, ভাল লাগে তাৰমানে এইবিলাক কাৰ কাৰণে জান নে কোনোবা হাউচ- ৱাইফ বা ঘৰত থকা মানুহৰ কাৰণে ঠিক আছে সেইটো কাৰণে আৰু। আৰু ধৰা সিহঁত ধৰা সজাগ থাকিব দিব নোৱাৰিলেও সেইটো বেয়া লাগিব খোলা হলেও বেলেগ কথা সেইকাৰণে আৰু নানো আৰু। এনেই ভাল লাগে চলাই, চৰাইবিলাক চাই মোৰ।
কালাৰিং থাকে লাব বাৰ্ডছ কেইটা।
হা! হা! হা! তুমি এতিয়া দু ইয়াতে থাকা যে দিনটো কোনে দিয়ে আহাৰ বিলাক?
মানে তোমাৰ দগক আহাৰ কোনে দিয়ে?
মোৰ স্তাফটো দিয়ে।
অ' আচ্ছা।
এতিয়া, মৰ্ণিংৱাক, মই লৈ যাওঁ নাইট ৱাক, মোৰ ষ্টাফটো লৈ যায়।
হ - হ - হ - হ,
কেতিয়াবা মোৰ লগত আহে,
উম, হু, হু
অহ আৰু দোকান আহিলে মোৰ লগত থাকিব, কোনোবা কাষ্টমৰ আহিব বাছ দাইৰেক্ত, ই, গম নাপায় এইটো কাষ্টমাৰ যে, উম,
উম, অ 'মইতো বহুত ভয় পাওঁ। উম! হম, ' এই ভুটীয়া কুকুৰটো অলপ কম ভয় লাগে, ভুতিয়া কুকুৰটো যে, এইটো অলপ, এই যে সৰু যে দৌৰি ফুৰে যে সেইটো অলপ ভয়তো কম লাগে।
ভয় নহয়
হা হা।
অ' লেবটো বহুত ভয় লাগে দেই। আৰু কেয়াৰটো বহুত কৰিব লাগে হা।
ইয়াক কেআৰ আৰু মৰম লাগে বাচ একো নালাগে আৰ।
উম! হম' হম! বহুত জোৰ থাকে।
মানে খোৱা বোৱা কৰিও থাকে । কামোৰে দিয়ে চোমা দেখাই
অ। কিমানত কিনিছা। তোমাৰ একচুৱেলি ভইচটো ক্লিয়াৰ হোৱা নাই অ এই হেৰিটো গুচাই দিয়া না কাণৰ।
অ কিয় বাৰু ভইচটো ক্লিয়াৰ হোৱা নাই নাজানো অ কিমানত কিনা বুলি কলা
কিনা নাই এটো ময় এডপ্ট কৰি আনিচো এডপ্ট।
ও আচ্ছা আচ্ছা আচ্ছা ও।
মোৰ পৰা তিনিটা বাচ্ছা দিছে। দুটা লৈ গেল মোৰ লগৰ গিতা তোমাক লাগোৱা নকি
অও। অ। ঠিকে আছে।
সি মানে এন জি অ'ত কাম কৰে। এনিম
অ মোৰো লগৰ এজনী আছে মোৰ ভাল ফ্ৰেণ্ড হয়। তাইৰ ঘৰত আৰু তিনটামান লেব আছে মই তাইৰ ঘৰতে নাযাও সেইকাৰণে তিনটামান লেব আছে মই বুলোঁ এইকটা এটা যে ৰাখিছ তোৰ ডিউটি কেতিয়া কৰিবি? সেইকেইটা খানা দিব নালাগিব জানো? নে সেয়া আৰু তাই অলপ ভয় পাই তাৰ মানে লেপকেইটা কিয় ৰাখিছে তাই মানে চছেফটিৰ কাৰণে ৰাখিছে অলপ ভয় পাই সেইটো কথা এই তেনেকে আৰু। কিন্তু কেয়াৰতো ল'ব লাগিব ৰাখিছে যেনেক
জাৰলে জয় কোৱাৰ চেফটি দিব
উ হা মানুহ এটা আছে বাৰু কিন্তু খানা বনোৱাাতো তাই তাৰমানে নিজে কৰে মই বোলো তই ডিউটে কৰিবিনে এইবিলাকে কৰিবি তেনেকুৱা আৰু তাই মানে কুকুৰ বহুত ভাল পায় মানে হা হা হা
খানা বনাব লাগে যটো বেলেগ খাত খানা নাখায়েই কোনেও কটেষ্ট নি মিলা বাইন অ
হম হম হম ভাত খাই নে নাই অ ভাত খাই নে নাই অ অ তাৰমানে আমি টো খাম সটো দিব পাৰি
চব প সব খায়
মঠত খুব ভাল বথা ন
উম হম হম
খাব নোৱাৰি
উম হম হম
চ ফে চাইকেল দ ব আৰু কেচ লাগ নতুন গৰম বহুত বেছি লাগেইঁহতক
অও অ হ মানে থকা ঘৰ এক্সট্ৰা দিছা নেকি থকা ঘৰ
কয়াৰ সেইটো মোৰ লগত থাকে মি মূল থাকে কি মান মোৰ পেট এটা আছে ত নিজৰ পেট এটা আছে
আচ্ছা আচ্ছা তোমালোকৰ গেছ আহিলে কেনেকে কৰা গেষ্ট আহিলেতো কামুৰিব
নাই নাই নাই মই মই ঔষধ থাকিলে একো ন কৰে কোনোবা দেউতা থাকিলে মা থাকি থে ভাগি থাকিলে চাগে ধ লাগিব পানী থৈ দিব মই যেতিয়া ওলাও ৱাক কৰিবৰ কাৰণে ত প মানে বিনা গলাত ফাটি চাটি নলগাই এনেই আৰু দেউতা লৈ গল তাক গেলছিল কি ঠাইলৈ যাব লাগে যুনে ইয়াত ফাৰ্ষ্টৰ পৰা কেয়াৰ কৰিছে সি এইটোৱে ভাবিব গ'ল মোৰ মালিক সেইটোৱে মালিক মোৰ
হা হা হা হা তোমাৰ এটা আছে ন এতিয়া আ হা হোম হোম মই এই সৰুটো চাইছে প হে হে একদম পকেট টাইপ কে ল'ব পাৰি যে সৰু সেইটো অহ সেইটো ভয় নেলাগে মোৰ অহ
ভালে তোমাৰ কাৰণে ভাল চাইজৰ
অ হ হ মই ডাঙৰটো কন্ট্ৰল কৰি ব নোৱাৰিম
ডাঙৰটো পাম ৰবা ক'ত
মই মই নোৱাৰিম আহা হা অ কিন্তু আকৌ সৰুটো আনিলেও মোৰ দিগদাৰ কি দিগদাৰ জানানে মোৰ দেউতা মোৰ দেউতা ভালকে দেখা নাপায় ক'ৰবাত আক গছকি দিলেও দিগ দাৰ হ'ব অহ তাক এৰি থৈ দিব নোৱাৰিম আৰু সেইটোও দিগ
সেয়া আৱ কেয়াৰত সোমাই একদম কেয়াৰৰ ভিতৰত
অ সেইটো মই থাকিলেহে এৰি দিব পাৰিম নোৱাৰিলে নহ'লে নোৱাৰিম
আৰু তোমাৰ লগত লৈ যাব লাগ উপয়াত
অ অহ যতে যাওঁ মই মই যি খাওঁ তাকে দিব লাগিব আৰু
পাৰে কিন্তু তেনেকে লৈ যাব পাৰে লৈ লৈ তেতিয়া তই ব্লকচ বনাব পাৰা তাৰ নামত ইউটিউব চেনেল অ পাৰে আজি বিয়াৰ মানুহ কৰি আছে
কিন্তু মই শুনিছিলো আৰু গুৱাহাটীত বোলে নাপায় বেলেগৰ বোলে ফৰেনৰ পৰা অৰ্ডাৰ কৰিব লাগে সেইটো বোলে আনিব লাগে ই ইয়াতো পায় নেকি
গুৱাহাটীত পায় যোনটো নতুনকে খুলিছে ইয়াত পায়
অ আচ্ছা
বাট গুৱাহাটীত তোমালোকৰ সেইটো তোমাৰ যোনটো খুলিছে বেছি দিন হোৱা নাই চাগে একমাহ খুলিছে আমাক ই ফোন কৰিছিলে আপু আগিব প পি চৰ্ভিছ দিিয় আছো মানে এ তই গা মত এব ত শুব লাগে মই নোধোৱা লৈ যাওঁ তাকাই
আচ্ছা অ
ম কান চাফাপুৰি বিি চব কৰিিত
অ
আৰু ইয়াৰ লগত আৰু ইয়াক মই গা ধুব লৈ গলে তেতিয়া মানে সেই মানে মোক মালিক নাভাবে আৰু
অ আছ- আচ্ছা
অলৰে কামৰিছে মোক অলৰেডি কামৰিছে মোকাক গা কাৰ
হা হা হা
থাকে
অ আচ্ছা আৰু চাবোন তাবোন দিয়া এই
পচ
আচ্ছা আচ্ছা অ
ত সিহঁতৰ আমাৰ গাত যিমান ধিয়াৰ মানে যিমান চলি আছে ইহতেৰ গাত ধুনিয়াৰ চলি আছো ত চলটো গেলে আমাৰ েম্পু বব বেলেগ পাৰগ পাৰ